শুনিছো শুনিছো কি কৰিছা
এ একো কৰা নাই নি আছো কি কৰিছা
মই এই অকণমান ললাই আহিলোঁ কেমবৰ্ড খেলোঁ বুলি
ক'ত
এ আমাৰ ঘৰৰ ওচৰতে তোমাৰ অকমান চেণ্টাৰৰ নিচিনাকে আছে মানে বহুত দোকান চোকান থকা জেগা এটা আছে ওচৰতে থান এখন আছে
তাৰপিছত তাতে তোমাৰ মানে গধূলি গধূলি কেমবৰ্ড খেলা হয়
এতিয়া তাত কেমবৰ্ড খেলিব গৈছা নেকি
কেমবৰ্ডেলিবলৈ আহিছো কেমবৰ্ড মানে তোমাৰ ইয়াত এনেকুৱাকে খেলা হয় এইবাৰ ৰাতি তিনিটা কৰি যায় ঘৰলে যাললে যাললে এ তেনেকুৱা আহ যে ভালকে খেলা হয় ঘৰলৈ অহা কেইদিন মই ঘৰত নাথাকোৱেই ইয়াতে থকা হয় মোৰ ওচৰতে নিলম নে চাই থাকি ভাল লাগে বা এনে আদ্দাটো মাৰি থকা হয় যে
অ ভালে ভাল থাকি ভালে তেনেকুৱা আৰু কেইবাটামান লগ পালে কথা পা থাকিলেও মানেটাইমটো গুচি মানে সময়টো পুটুকে গুচি যায়
সেইটোৱে সেইটোৱে আৰু তোমাৰ ইয়াতে মানে খাই বৈ দিয়া হয় আৰু খোৱা বোৱাটো ইয়াতে হৈ যায় সেই তেনেকুৱা হয় আৰু
ধুনীয়াকে গুচি যায় আৰু টাইমটো অ সময়তো বাকী
বাকী ভালে তোমাৰ
এ আছোঁ আৰু
ভাত খালো ভাত খালোঁ
মই কাইলৈ যোৱাটো ভাবিছো তালে
কাইলৈ যোৱা নি বতৰ বেয়া এদিন থাকি দিয়া আৰু ঘৰতে
ঘৰতে মানে থাকিবলে তেনেকে থকা কাইলে কাইলৈকে থাকিয়ে যোৱা হৈছে আকৌ ওঠৰ সোতৰ ম মানৰ পৰা আছেই
হয় নেকি
উম নহবগে নহ'লে সময়তটো নিমিলিবগে
অহ ঠিকে আছে
যাব মানে
তাকে সোনকালে যাবগৈ লাগে বাৰু তেওঁ ক'ৰবাত কৈলা নাই যাবলৈ হেৰিটো
কৰা নাই এ কৰিম বুলি ভাবিছিলো অলপ দেৰিকে কৰিম চাগে তোমাৰ লগৰ এজনক সুধিব আছে আছে বাৰু
নাই তোমাৰ মই মাৰিলে এনে কালি কেজি দিয়া হল মানে পইচা
নালাগে, এতিয়া ভৰাই দিলে বাৰু, দেউতাই ভৰাই দিলে বাৰু। মানে ইয়াত থাকিব লাগে দেউতাৰ হ'লে দিগদাৰো হৈ যায়।
মানে এই মই মানে এইটো ভাবি আছোঁ যে মানে এনেকৈ হেৰি ফোনত পইচাটো ৰাখিলে মানে তোমাৰ
বেছি হয় খৰচটো। বহুত, বহুত হয় বহুত হয় সেইটো ময়ো গম পাইছ বাৰু বহুত হয়।
হাতত থাকিলে মানে গোটাকে যদি পাছ শ টকা এটা থাকে মানে এইটো খৰচ নকৰো নাই নেভাঙো পইচাটো থাকক।
টো মানে কি? ইয়াত ঘৰত থাকিলে একো নাই কিন্তু তাত গ'লে চহৰত গ'লে‌ টো অ' মোবাইলত লাগেই মানে বহুত দিগদাৰ হয় নহলে আহি যাবলে।
কালি মই বাইছশ টকা এটা পালোঁ নহয়।
ক'ত?
এই হেৰিয়ত আমি যে খেলোঁ যে।
অ‌', অ'।
তাত।
পালা নেকি?
পালো অ'।
অ', ঘটি আছে মানে লোৰাই পইচা পাতি।
এই নাই সেইফালে গ'ল তোমাৰ, তিনি হেজাৰমান গ'ল।
সেইফালে বজাৰ বেয়া।
বজাৰ বেয়া, বজাৰ বেয়া লোকচানতে আহিছে এইটো। কিন্তু মিছাটো নকওঁ দেই।
অ'।
এটকাতে দিছে সিমানটো দেই বাৰু।
এ দিলে দিয়ে কিন্তু লাভৰ নিদিয়ে নহয় লোকচানৰ হে দিয়ে।
কিমান দিলে জানানাই?
কিমান?
কিমান গুণ দিছে জানানাই মোক।
কিমান গুণ?
সোতৰশ গুণ দিছে।
উম।
সোতৰ-সোতৰ গুণো নহয়, এশ সোতৰ গুণো নহয়, সোতৰশ গুণ ভাবা।
সোতৰশ গুন, এইবোৰ-এইবোৰ পইচা তোমাৰ লাভৰ নহয়, নহয় আগত দি থোৱা হে।
আগত দিওঁতে বাদ দিয়া মই কালিয়ে দিয়া।
সেয়াই, দি থোৱাবোৰকে আকৌ তোমাক দিছে তাৰে আধা খিনি ৰাখিছে অলপ দি দিছে আৰু।
মই তিনি হাজাৰ মানে মই সহাশটো পাই যে তিনি হাজাৰ টকা এটা মানে মই দিলো।
অ'।
যি নহওঁক গোটেই তিনি হেজাৰটো গুচি যোৱাতকে যে মানে লাষ্টত গৈ গৈ তোমাৰ আঠচল্লিশ টকা নে কেইটকা আছিলগে মোৰ হাতত।
অ'।
তাৰপিছত আ। এ মন চন বেয়া লাগি গৈছে গুচি গ'ল আৰু, তিনি হাজাৰ টকা নাই হাতত আছিলে আৰু আজিলৈকে।
হোটেল যোৱাইছিলে নেকি?
অ। তাৰপিছত বোলো আঠচল্লিশ টকা আছে যি নহওক দুশ টকা মানকে কাইলৈ চলিব লাগে। কিবা এটা কওঁ বুলি এটকীয়া মাৰিছো সাতচল্লিশ টকা আহিছে। একে ছাতে সোতৰশ গুণ পৰি, হু।
গপচে পৰি যায়।
ভালকে পৰিছে মানে। তোমাৰ এনেকে যে নিজে নিজে যে এনেকে শুই, শুই যে গৈ যে থাকে যে।
অ।
মানে তোমাৰ ধৰি লোৱা এগুণ হ'ল তাৰপিছত দুুগুণ হ'ল তিনি গুণ হল এনেক নিজে, নিজে হৈ থাকে নহ আমি একো কৰিব নোৱাৰো মাৰি দিয়াৰ পিছত বিশ্বাস কৰা কমেও ছয় সাত মিনিট মান নিজে, নিজে হৈয়ে আছে মই চাইহে আছোঁ । অ পাগল হৈ গৈছোঁ। চিঞৰি দিওঁ চিঞৰি দিওঁ লাগিছে মানে ৰাতিয়ে তিনিটামান বজাত।
নেকি।
ফূৰ্তিত নে?
এ ফূৰ্তিত।
উম ঠিকে আছে পাব লাগে কিন্তু দি ।
কৈছিলোঁ যে ভাওনা আছিলে বুলি।
তোমাৰ চাৰে নটামান বজাত ওলাই গ'লো ভাওনা চাবলৈ।
অ।
ওলাই যোৱাৰ পৰা এনেকুৱা দবা পিটা বৰষুণে পালে গৈ পেলাই মানুহ এঘৰ এনেকে। তোমাৰ হেৰি। এই গেটখনৰ মুখতে এনেকে ঘৰ এটা বনাইছে যে। যে সৰুগে তেনেকুৱা এটা সোমাই দিলোগৈ একোৱে দেখা নাই মানে ইমানেই ডাঙৰ বৰষুণ কালি গম প উপাই নাই ইমান ডাঙৰ বৰষুণ। তাৰপিছত নেৰিলে নহয় একেবাৰে দুটামান বজালৈকে।
দিয়ে থাকিলে। চাবলৈ নহ'ল নেকি?
চাবলৈ হ'ল নাই?
তাই হ'ল সেই চাৰে নটামান বজাত তাত সোমালো না।
অ।
সময় চাই, চাই ৰখি আছোঁ আৰু তিতা কেহা লাগি গৈছে ইমানে বৰষুণ তিতিছো মানে। তেওঁ যি নহওক সেইডোখৰত মানে গছ চছ এটা বা ডাল চাল এটা পৰিলেও মানে বাচিম আৰু তেনেকুৱা।
অ।
দিয়া আছে এইফালে মানে আমি যিডোখৰ ৰখি আছোঁ সেইডোখৰ পৰা মানে। তোমাৰ এশ মিটাৰ মান আঁতৰত মানে ভাওনা হৈ আছে।
উম হুম।
যাওঁ বুলিলে যাব পৰা নাই মানে আমি গৈ পাই মানে ভাওনা আৰম্ভ হোৱাই নাই কৃষ্ণ ওলোৱাই নাই মানে।
চাব পালা নাই কালি।
শুনা আকৌ তুমি কথাটো।
কোৱা, কোৱা শুনি আছোঁ।
ডাইৰেক্ট। কৃষ্ণ ওলোৱাই নাই, আমি তেতিয়া গৈ পাইছোঁগে। তাহাত গৈ পেলাই ৰখিছোঁগে, তা পাঁচমিনিটমান পিছতে কৃষ্ণ ওলাইছে আৰু মানে হেৰি কৃষ্ণ উলাউন্তে যিটো গায় মানে। গম পাইছ, কৃষ্ণ ওলাইছে বুলি। তাৰপিছত তোমাৰ ৰখি আছো, ৰখি আছো, ৰখি আছো বৰুখন নেয়াই হল, নোয়াই হল দিয়ে আছে। তাৰ পিছ আ দুটামান বজাত দেৰিছো দুৰ্যোধনে একেবাৰে ড্ৰেছ চেছ খুলি ব বৰষুণত তিতি ঘূৰি ঘুৰিছে। ভাওনা এদাই। আৰু যিঘৰ মানুহ মুখ আগত ৰখি আহিলে সেই ঘৰ মানুহ মানে মানুহটোৱে মানে দুৰ্যোধন লৈছিলে। সি বৰষুণত তিতি তিতি ঘৰলে আহিছে। অ, আমি গলে ঘুই
চাবলে নহ'ল আহ।
ভাওনা মানে শুনাই হলগে গৈ লৈ পেলাই। তাকো বৰষুণত শুনা নাই মানে গম পাইছো আও কিবা এটা হৈ আছে বুলি।
কিবা এটা হৈ আছে আৱ। বৰষুণ ন, কেনেকে শুনিবা?
তাৰপিছত আৱ ঘৰা ঘৰি মানুহ আহিছে বখুনত তিতি তিতি ঘলে গুচি আহিলোঁ। অ, আহি পাইছো ঘৰৰ ভিতৰত এ আঁঠু পানী।
কেনেকা ইমান পানী হৈ গল নে?
তোমাৰ মানে কেনেকে হল জানেনে?
কেনেকে?
এই আমাৰ মানে চা ছট এখন মাৰি থৈছিলে আগফালে।
উম।
মানে গোটেই ঘৰটো পানীখিনি আহি পেলাই সেই ছত খনেদি মানে এনেকে পাইপ এডাল হৈ পেলাই এনে তললে গুজ যায় মানে।
গম পাইছো।
সেই যিডখ গো গোটেই পানীটো আহি পেলাই চ'টখনত পইহি যে পকাখনত। সেই পকাখন ফাটি থাকিলে কালি।
গোটেই ঘৰটো পানী হুপা আহি পেলাই ঘটো ভিতৰতে পৰিলেহি। গম পাইছে নাই? ধম ধ নম নম নম নম নম নম মানে মই যিটো যিখন বিচনা গোটেই মইও গুৱাহাটি পা মানে সে তাপা আনা বস্তু যিমান খিনি আছিলে।
এই গোটেই সোপা তিতি চফা।
খটম।
এই তোমাৰ এম আৰ আই কিতাপ মেলিবই নি।
এউ সেছ। ভালকে পঢ়িবা আৱ। চেজ বোলো তেতিয়াহ'লে।
কিন্তু হেৰি মানে তোমাৰ কিতাপখন বেয়া হৈ যোৱা নাই মানে ফাটি মেলি যোৱা নাই শুকুৱাইছো। আজি শুকুৱালো ভাল হৈ গ'ল আকৌ মেলিব।
অ এ এইখন বাও নেলাগে বাও মোক তোমাৰ, তোমাকে দৰকাৰ হ'ব।
মানে তোমাৰ এনেকুৱা হৈ গ'ল মানে ভিজি গ'ল বস্তুটো কিন্তু মানে ফাটি মেলি যোৱা নাই বা তিতি যোৱা নাই।
ওপৰ মানে পাতটো বহুত তোমাৰ দাঁঠ।
ন ডাঠ যে আৰু যে বিশেষকে তোমাৰ হেৰি অ বাকচ ভিতত আছিলে যে মানে, মই যে যিটো বাকচত বন্ধ কৰি আনিছিলো। সেইটো বাকচৰ ভিতৰতে আছিলে। মই বোলো কিতাপ বহীখিনি নুলিয়াও, ঘৰতে থাকি যাব সেইখিনি আকৌ যে এতিয়া মই যাম তাপা ঘপা লৈ পেলাই মই তালৈ গুচি যাম বুলি ভাবিছিলো।
অঁ অঁ
গোটেই তোমাৰ চোফা দি দিলে, চোফা দি দিলে বিচনাত তিতিলে গোটেই দুখন তিনিখন বিচনা তিতিলে। মেকুৰী পোৱালি দুটা আহিলে মেকুৰী পোৱালি পানী চানী খাই অৱস্থা বেয়া। যাওঁ যাওঁ কহু ক'ত হেই হেতক লে পৰখি জগা মেকুৰি পোৱালি কেইটা কি হ'ব।
কেলধূপ কেলধূপকে আছে মানে।
উম, পানীত কক বকাইছে ওপৰলৈ মুৰ কৰি।
এনেকুৱা হ'ল মানে সিহঁতক এতিয়া বিচনাটোৰ ওপৰতো বিচনাৰ ওপৰতো উঠাব নোৱাৰি আও হেৰি সিহঁতি তিতি ছিলে কাৰণে এতিয়া তলতো নমাই থব নোৱাৰা হলোঁ।
এনেই তলত ত তলত নমালে চেচেই হ'ব।
মই তোমাক দেখাম ৰ'বা মই এ হেৰি এ বনাই ছিলো দেখাম ৰ'বা, কেনেকুৱা পানী হৈছিলে। গোটেই অৱস্থা বেয়া মানে কালি, হে একেবাৰে নকবাই।
অৱস্থা বেয়া মানে না ভাওনা চাব পালা না কিবা হ'ল।
উম ৰাতি মেকুৰীয়েহতি শুই আছো মই।
হে চুক এটাতে সোমাই।
এ ভাবিছো ম অঁ ভাবিছো হা, ই কৈছিলে সময় ওলালে পতকৈ বাহিৰলৈ এটা গ'লে ফোন এটা কৰিম। ই সময় উলিয়াই চাগে ফোন এটা কৰিব কৰিব, তাপাছত মই ৰাতি আমাৰো ইয়াত বৰষুণ দিছে অলপ দেৰিকে তোমাৰ লোকতকৈ পিছত দিচে চাগে, এ বাৰটা এটা মানত।
উম
তাৰপিছত মই শুই গুচি গলো।
হা তোমাৰ এনেকুৱা ভাওণা জীৱনত চায়েই পোৱা নাই গম পাইছা নাই। এশ মিটাৰ মান আঁতৰত থাকি ভাওনা গোটেই এদাই হৈ গলগৈ তেওঁ গৈ নাপালেগৈ ভাওনাত।
ভাওনা শুনাও নহ'ল।
ভাওনা শুনাও নহ'ল, আনকি বাদ দিয়াচোন যি ঘৰ মানুহৰ মানে ল'ৰাটোৱে যিটোৱে দুৰ্যোধন লৈছিলে মানে
অ
সেই মানুহবোৰৰ মানে মাকহঁতে গোটেই কাপোৰ চাপোৰ পিন্ধি আৰু মাক বায়েক ভনীয়েক গোটেই পৰিয়ালৰ মানুহ আৰু মিটিৰ কুটুম আহিছে। ভাও লৈছে আৰু এ এইফালে জোৱাই মিটিৰৰ ঘৰৰ মানুহ আহিছে, জোৱাইকৈ ভাও লৈছে চাব আও।
অঁ
গোটেই কাপোৰ কানি পিনি বহিয়ে থাকিলে, এই কাপোৰ সলাই ঘৰ পালেহি। ভাওৰীয়াই ভাওনা এদাই কৰি।
মানে দুৰ্যোধনকে চালা আৰু।
তাকো মানে খুলি খুলি অহাৰ পিছত গোটেই কাপোৰ কানি।
কাপোৰত নেদখিলা আও।
নাই কাপোৰ নেদেখিলো, এইয়াত আকৌ বৰষুণৰ চেপ তে সিহঁতৰ চুক এটা এটা সোমাই বহি আছোঁ মানে বৰষুণ থিয়ও হৈ থাকিব পোৱা নাই, গোটেই মুখে চুখে আচাৰ কণী পৰিছে। তোমাৰ এই মুখত লগোৱা ৰঙে চঙে আহি মুখৰ আগত ওলাইছে ভয় খাই গৈছো কোন বুলি।
কি ওলালে এইটো? অ', দেখিছো কেনেকে জানা নাই গোটেই আন্ধাৰ নহয়, ইমান ম বাৰ বা বিজুলী মাৰিছে দেখি গৈছো। মই ইয়ো বুলি
অ বৰষুণত বৰষুণতে ওলাই আহিব লাগে অসুৰ এটা।
নকবাই আও মানে ভাওনা হৈ পেলাই ভাওৰীয়া খিনি নামঘৰ পৰা ওলাই আহে ন যে এতিয়া এদায় হয় সিহঁতৰ মানে দৃশ্যটো, না ভাওনা ভাওৰীয়া মানে নামঘৰৰ পৰা ওলাই মানে জেগাতে ৰখিয়েই আছে, ক'ত ওলাই আহিব। কিব বে।
নোৱাৰে ন'। এই বৰষুণতো দিলে বহুত ডাঙৰ কে দিয়ে ন'।
অ', কালি বহুত ডাঙকে দিছে দেই।
ডাঙকে দিছে এইফালেও দিছে, তোমালতকে পিছত দিছে আও এইফালে বৰষূণ।
ভাল ডাঙৰ কে দিছে কিন্তু কালি। আমাৰ ইয়াত যে অ' অকমানো নেৰিলে গম পোৱা নে আমাৰ ইয়াত।
উম, আমাৰ ফালে নাই নাই আমাৰ ৰাতিপুৱালে নাই বাও, মই কেতিয়া গম নাপাওঁ। বিদ্যুৎৰ সেইটো বন্ধ কৰিলো, কৰি পেলাই শুই থাকিলো।
কেনেকুৱা লাগিব বাৰু ভাবাচোন ওচৰতে ভাওনা হৈছে, অকণমান আঁতৰত গৈ পেলাই তেওঁ যাব গে পৰা নাই মানে এনেকুৱ অৱস্থা।
মানে ওচৰত থাকিও যাব নাপালা।
উমহো। ঘৰৰ পা দুই কিলোমিটাৰ মান আঁতৰত গৈ পালোগে, কিন্তু মানে এশ মিটাৰ মান হে থাকি গ'লগে।
শুনিবও নহলে ধেৎ বৰষুণৰ যহত, শুনিয়ে বোলে অলপ শুনিলে বোলে তেতিয়াও বেলেগ কথা।
তাকে ভাল লাগিলে এনে একোৱেই নহ'লে।
এনে উলাও। বৰষুণ চাবলে, বৰষুণ চাব যোৱা হে হ'ল। বাকি মই কাইলে যাম, কাইলে মই যদি কাইলে যাওঁ তেন্তে তোমাক, তুমি ওলাই আহিবা বস্তুকেইটা দিবলে।
মই নিশ্চয় যাম চিন্তা নকৰিৰা, তুমি উঠি দিয়াৰ লগে লগে ফোন এটা কৰি কাৰণ মোৰ ঘৰ পা, তুমি তোমাক যিডখৰত